হেল্ল'
আহ
কি কৰি আছা।
এয়া টিভি চাই আছো।
ভাত খালি?
ভাত খালো অ। আপুনি খালে?
খালো অ। কি বনালি?
ভাত বনালো, দালি, বেঙেনা ভাজিলো। তিহু ভাজিলো। এ
উ তিহুতো তিহু বাজিটো ভাল লাগে খাই ন। ৰচুন চচুন দি দিলে বৰ ধুনীয়া লাগে। মই তিহু ভাজিটো হ'লে যে শুধা ভাতে খাই দিম।
ময়ও ভাল পাওঁ খাবলৈ মই দালি নাখাওৱে।
তিহুটো ভাল পাওঁ বেঙেনাটো এনেক শুকান ভাজি কৰি পেলাই সেই তেনেকৈ খাই ভাল পাওঁ।
বেঙেনা ভাজিলে লৰাই আকৌ তিহু নাখায় যে। সেইকাৰণে তাল আকৌ বেঙেনা ভাজিলো।
অ আমাৰ আকৌ লৰাই বেঙেনা নাখায় তিহু চিহু খায়। বেঙেনা নাখায়
অ
বেঙেনা মৰিলও নাখায় সি।
আপুনি অ লৰা আহি লে আহি বাপেকৰ লগত ইফালে ওলাই গৈছে।
অহ
টিউশ্যন যোৱা নাই আজি কাইলৈ অসমীয়া পৰীক্ষা আছে। অসমীয়া অহ ঘৰতে কৰিব আৰু মাষ্টৰনিজনীয়ে অসমীয়া নাজানে। সেইকাৰণে অসমীয়াটো ঘৰতে পঢ়িব। আহিবগৈ এতিয়া বাপেকৰ লগত গৈছে।
অ অ অ
ভাত কি বনালা আজি?
মই পানীলাউ বনালো থুপথুপীয়া।
উম
তাৰপাছত আকৌ বেঙেনা ফ্ৰাই কৰিলোঁ। তাৰপিছত আকৌ ডিমৰ আমলেট বনালোঁ আৰু
অহ
আমি দুটাহে আৰু।
দুটা মানুহে আৰু।
উম
বাপেকক মানে ইমান জুতি পুতি নাই লৰা কাইলৈ আহিব
অ
এ বহুত মানুহ লাখ লাখ মানুহ বোলে মানুহ বিলাক মাটিয়ে বাৰিয়ে পৰি আছে বা ডাঙৰৰ কাৰণে বাদে পোৱালিব বিলাকো বোলে মাটিয়ে বালিয়ে পৰি আছে।
অ টিভিত দেখাই আছে নহয়।
লৰাই কৈছে মই আক খোজ কাঢ়ি কাঢ়ি মোৰ ভৰি বিষ হৈ গৈছেগৈ ভৰি তলুৱা একেবাৰে মানে হেৰি হৈ গৈছে গৈ বোলে।
এ তাৰপা বহুত দূৰ উঠিব লাগে তো খোজকাঢ়ি খোজকাঢ়ি যাব লাগে আৰু এতিয়া গাড়ী যাবলৈও দিগদাৰ আছে মানুহ ধেৰ যে
অ অ বহুত দূৰত বোলে চেন্দেল খুলি থৈ যাব লাগে।
অহ
বহুত দূৰ বোলে বোলে লৰাই কৈছে কৈছে ম বহুত অসমৰ শান্তি লাগিছে বোলে লে সেইটো মানে মই মেইন মন্দিৰলৈ যাবগৈ নোৱাৰিলে বোলে ঠেলা হেঁচা বোলে। তে হুলস্থুল মইচো হ'ব দে ন মাৰ ওচৰলৈ গলি যেতিয়া মাক দৰ্শন কৰিব মেইন মন্দিৰত সোমাব নোৱাৰি যে মাৰ ওচৰলৈ গ'লিতো
অ সেইটোৱেটো অ যাব পাৰিলে যে আকৌ
অ এতিয়া বোলো কত মানুহ যাব পৰা নাই হয়নে নহয়। গলি মায়েটো মায়েটো চাব আৰু গৈছতো
উম যাব পাৰিলে আমি তো যাব নোৱাৰিলোঁ
উম আঁচলতে এটা কথা মাৰ ওচৰলৈ যাবলৈ মানুহৰ মায়ে মাতিব লাগিব ন তেতিয়াহে পাৰিবি যাব আমাৰ এতিয়া আমি যাও বুলি ক'লে
অহ মই দুবাৰ গলো এ মানে এনেকুৱাত যাব পৰা নাই আৰু অম্বুবাচী মেলাত যাব পৰা নাই এনেই গৈছো আৰু। নাই দেখা ন।
নাইয়ে দেখা একেবাৰেই দেখা নাই।
এবাৰ আমি গ'লো মাহীঁতৰ ঘৰত থাকি পেলাই চালোগৈ। প্ৰথমবাৰ তাৰপাছতে আমাৰ বাইদেউ মই এনেকে গৈছিলোঁ।
উম
তাপা মাহীঁহতৰ ঘৰত থাকি চালোঁ। তাৰপিছত এবাৰ আকৌ আমি বাইদেউ মই আকৌ এনেকৈ অকলেই গ'লোঁ। লৰা ৰেলত গৈছিলোঁ।
উম মইতো গৈয়ে পোৱা নাই, যাবলৈ মন যায়। কিন্তু লগ চগ হ'লে পাৰি।
আহ
ট্ৰেইনতে গুচি যাব পাৰি।
এতিয়া যাবলৈ সুবিধা হৈছে ট্ৰেইনত
উম গৈ পেলাই মান তালৈকে যায় ন ট্ৰেইন
অ
এয়া মানুহ ওলালে পাৰি আৰু মানুহ নোলালে অকলে অকলেনো কি যাবি গৈ।
তাকে ত অকলে নোৱাৰি নহয় যাবলৈ।
এতিয়া মানুহ নোলায়ে নহয়।
অ তেনেকে যাব লাগে মানুহ কেতিয়াবা কেতিয়াবা ন মন্দিৰ।
আচলতে মানুহ বিলাক ফুৰিব লাগে ন মানুহৰ মন্দিৰলো। গ'লে মন মন চনো ভাল হয় হনে। মানুহৰ মনৰ আশা কিছুমান পূৰণ হয় হয়নে নহয়। যাব পাৰিলে ভালেই কিন্তু যাবই নোৱাৰো। যে গলে কৰিলে ভাল লাগে আৰু।
উম।
হয় না ন-
যাব লাগে অ মন্দিৰলৈ গৈ নো ভালেই লাগে বাৰু। আমাৰ এতিয়া একে। ঘৰলৈ নাই যোৱা এইকেইদিন নাযাওঁ আৰু একে বন্ধত যাম আৰু। এ জুলাইত বন্ধত যাম আৰু যেতিয়া চবলৈকে যাম আৰু।
গৰম গ গৰম বন্ধ দিব নহয়।
অ এক তাৰিখৰ পৰা বন্ধ হব।
অ।
তাকো সেয়ে। সোমবাৰলৈ আকৌ মাইথানলৈ যোৱা কথা আছে নহয়। মাই থানত হেৰি আমাৰ ভাইটিৰ বাৰ্থ ডে আছে শৰাই দিব যে।
অ।
মাহত যাব আকৌ বাইদেউ বাইদেউহত যাব বাইদেউহতৰ পৰিয়ালটো। তাতে আমাৰ বোৱাৰীজনী ঘৰৰ।
মাইথানত গৈ ভালো লাগে বাৰু।
মাইথনত গৈ ভাল লাগে আহ।
ঠাণ্ডা জেগা পৰিৱেশটো ঠাণ্ডা যে ভাল।
গৰমতো গৈ ভাল লাগে।
উম। তাৰমানে মাইথানৰ এটা পৰি পৰিৱেশটোৱে ভাল।
আহ পৰিৱেশটো ভাল। ভাল লাগে গৈ পেলাই।
ভাল তাৰ বোলো মানে অকন হেৰি লাগে মানে গ'লে যে আহিবলৈ মন নাযায়।
আহ।
বহুত ধুনীয়া জেগা।
এ, চাব লাগে, চ মানে, ভাল লাগে গৈ। এইফালে গণেশ মন্দিৰো আছে নহয়।
তাতে ঘূৰি ফুৰে হয়নে। মন্দিৰে, মন্দিৰে ঘূৰি ফুৰে। আমিহে এতিয়া যাবলৈ সময় নাপাওঁ হয় নে।
বহুত মানুহতো মন্দিৰে, মন্দিৰে ঘুৰি ফুৰে। হেল্ল'! হেল্ল'! হেল্ল'! হেল্ল'! হেল্ল'? হেল্ল'?